হেল্ল', হেল্ল', হেল্ল', অ, কি কৰি আছা। অ, কি কৰি আছা? অ, মই শুনি আছো। তোমাৰ মাততো মই শ শুনা পইছো অ, কৰি আছা নেকি?
অ', মই কিতাপ চাইছিলো। অ'।
কি- কি- কি পঢ়ি আছা এ মই চাহ খাই আছো ৰবা এই তাৰমানে কি?
মানে এই বাহিৰা কিতাপ অলপ চাই আহিলো।
অ' বাহিৰা কিতাপ, অ' তুমি অ, মানে গম পাইছো - গম পাইছো তুমি যে ই যে সেইবোৰ কিতাপ চাই আছা না? এই এই, এই ৰিটেনৰ কি বুলি উম, এই পিছে ৰানিংটো কেনেকুৱা হৈ আছে তোমাৰ?
এ আছে আৰু ভৰিতো আছে গৈছে আৰু ভৰিতো কালি কষ্ট পালো অলপ
নহয় - নহয় গম পাইছো তোমাৰ ৰাণিংটো তোমাৰ কিমান কেনে কিমান চলি আছে এনে আপোনাৰ ষোল্লশ কিমান মিনিটত
হয় এইটো হে আমাৰ ফিলটো মানে ডাঙৰ হয় মানে টাইম চোৱা নাই বাৰু এতিয়া মানে জোখতকে অলপ বেছি ডাঙৰ হয়। এয়া তাত যদি মানে চাহ অ' মানে কি বোলো, টেকটো বহুত ডাঙৰ হয় আমাৰ ইয়াৰ ফিল্ডটো।
অ, এতিয়া তোমালোকৰ ডাঙৰ হয় তাৰ মই কোনটো কথা কৈছো যে তোমালোকে ৰাণিংটো কিমান টাইমত পোৱা দে সেইটো কথা তোমাক লক্ষ্য ৰাখি পি তোমাৰ লগত দৌৰিব লাগব। যে মই ষোল্লশ পাম হয়নে নাই হয়নে।
মানে দৌৰি আছো টাইম চোৱা নাই বাৰু
এ নহব এনেকোৱা আৰু আমাৰ আমাৰ আমাৰ ইয়াতে কেনেকুৱা জানিলি মই তোমাক ক শুনা আমাৰ ইয়াতে ফিল্ডত তমান ল ল'ৰাবিলাকে গৈছে তাতে যাই পেলাই এটা ষোল্লশ মিটাৰৰ তাৰমানে সেইটো তাপা ৰাউণ্ড কৰি লৈছে দেই
হয় হয়
তাত ৰাউণ্ড কৰি লোৱাৰ পিছত কিমান মিনিটত তানে এই পা নাই বস্তুটো তাৰমানে সিহঁতে তাৰমানে এইটো হেৰি কৰি আছে জানা নাই আপোনাৰ এই লং জাম্প হাই জাম্প সেইগিলা সেই হেই কৰি আছে
হয় উম উম
অ ৰবা তোমাৰ তোমাৰ লগত কিমান জনী দ দৌৰে
মোৰ লগত আছে বহুত ছোৱালী আছে আমাৰ ইয়াতো চল্লিশ জনী মানে বেছিহে আছে আৰু
বহুত ছোৱালী দৌৰে আমাৰ ফিল্ডত
অ অ এনে এ কি বুলি কয় হেল্ল ভাই হেল্ল'
অ শুনি আছো
তুমি অ তুমি যে সেইদিনা যে মোক কৈছিলে এক্সিলেন মাৰ দিলে কি বুলি কয় পৰি এ প‌ইন্টটো বেছি পাম নে কিবা সেইটো যে মোক যে কৈছিলা এক্সিলেন্ট এক্সিলেন্ট মাৰিলে হয় নে এনেই তই তাৰ মানে কি বুলি কয় চবত চাই ফাৰ্ষ্ট ফাৰ্ষ্ট যাব লাগিব নেকি
মানে কি বুলি কয় এক্সিলেন্ট মাৰিব লগা হ'লে এইটো হেৰি বাৰ ফুট তেৰ ইঞ্চি মাৰিব লাগে
মানে তেৰ ফুট মাৰিলে বেছি ভাল আৰু তেৰ ফুট মোক তেৰ ফুট মাৰিবই লাগে
অ আৰু দৌৰটো দৌৰটো এক নম্বৰৰত থাকিব লাগিব
দৌৰটো ৰাণিং টো এক্সিলেন্ট মাৰিব লগা হ'লে ছ পাগতো ছয় মিনিটতে শেষ কৰিব লাগিব তেতিয়াহে পাঁচ পাগত আও পাঁচ পাক গ ষোল্লশ মিটাৰ পাঁচ পাক পাঁচ পাচ পাক দিব হে তিনিশ মানে তিনিশ মিটাৰ সেইটো দিব ৰাউণ্ড টোত দিব
অ
উম তাত পাঁচপাক দিব পাঁচপাক মাৰিব লাগিব
পাঁচ পাঁচ পাক মাৰিব লাগিব নহয় নহয় নহয় অ মই কমতো ষোল্ল চত পাঁচ পাক নহয় ষোল্ল চত এ চাৰি পাক মাৰিব লাগে
চাৰি পাক মানে কি বুলি দুশ মিটাৰ হলে চাৰি পাক হ'ব অ অ দুশ মিটাৰ তি দুশ মিটাৰ হলে হ'লে হে মানে কি বুলি কয়
দুশ নহয় দুশ দুশ হলে ষোল্লশত আপোনাৰ আঠ পাক মাৰিব লাগিব
পাক মাৰিব লাগিব আৰু কি বুলি কয়
চাৰিশ অ তানে এ চাৰিশ হলে আপোনাৰ
অ চাৰিপাক অ চাৰিপাক এতিয়া তিনিশ মিটাৰ দি দিছে নে পাঁচ পাক মাৰিব লাগিব
উ দিয়া আৰু কি হয় হয়নে নহয় তুমি আৰু হ এই তোমাৰ আছে আমাৰ ইয়াতে ঢেৰ আছে মযো ৰাজুহত মই যায় থাকো মই এতিয়া ইচ্ছা কিবা এটা কাম কৰি আছো ন সেইকাৰণে মোৰ- নাই বস্তুটো তেনে ফিল হোৱা নাই আৰু এটা
হৈ আছে।
হা মই নহয় মই এটা মই এ মই জব কৰি আছো হয় না নাই এতিয়া জব কৰি থকা হিচাপ মই বেলেগ জ ইচ্ছা নাই আৰু সেইটো কৈছো
অ কি হিচাপ কৰি আছে আপুনি
এই মোৰ ফ ফটো চাইছে ন মেডিকলত দিয়া
হা হা
চনে নাই মোৰ অত ফটো নহয় নহ মেডিকেলত দিয়ে মেডিকেলত
অহ
এই অ কি বুলি কয় মোৰ হা হা
ভালেই দিয়া বোলো।
নহয় মেডিকেলৰ ও ফটো তুমি মোৰ পাইছা নে নাই। ফেচবুকত হেল্ল'
শু কোনা দেখোন বল
মাজে মাজে চাবা আৰু
অ অ মানে ফেচবোৰ মানে মই ইমান মানে ভালদৰে নাচাও ফেচবুকটো চালে অলপ ইন ষ্টাটো অলপ চাও বাও ফেচবুকটো ইমান মানে ভাল নাপাওঁ মই
ময়ো একদম বহুত বেয়া পাওঁ নাই তোমালোকৰ এই
এই অলে গলেই মানে মই মানে ফেচবুকতটো চলাই ইমান ভালে নাপাও বাও মানে ভাল নাপাওৱে আৰু এইটো চলাই ইনষ্টাটো বাও অ চাও ইউটিউবটো চাই থাকো সেনেকে। অ টাইমে নাপাওঁ চাবলৈ তেনেকে এ কি বুলি কয় কাটিঙৰ পৰা আহি আকৌ অলপ মানে থাকি আকৌ ফিল্ডলৈ যাবই হয় আকৌ তাৰ পৰা আহি অলপ মানে আকৌ ভাগৰ লাগেতো শুইয়ে যাও মানে ইমান মোবাইল চাব টাইমে নাপাওঁ তেনেকে চালে অলপ ইনষ্টাটো চাওঁ নহ'লে অলপ ইউটিউবটো চাওঁ শুই যাংগে ইমান মোবাইল চাই নাথাকো আৰু তেনেকে
য য কি মই ইউটিউবউ ভালা
অঁ অঁ
মই নিশ্চয় চ এব তোমাৰ তোমাৰ
বুজা নাই।
নহয় তোমাৰ চৰ্দি চৰ্দি হৈ আছে নেকি চৰ্দি
অ মানে মোৰ চৰ্দি লাগিছে কালি কালি পৰা লাগিছে অলপ চৰ্দিটোত
কিয় কি কি ক
একো কৰা নাই তথাপি চৰ্ডি টো লাগিছে হা হা
হা হা ভালেদৰে শুনা নাই।
অনে আইচক্ৰীম চাইচ ক্ৰীম তুমি খাব পৰা কাৰণে তোমাৰ চৰ্দিটো লাগি আছে চাগে
মানে তেনেকুৱা একো খোৱাই নাই বাৰু তেনেকুৱা খোৱাই নাই বাৰু একো। তেনেকুৱা একো খোৱাই নাই বাৰু তথাপিও লাগিছে। কেলে বা লাগিছে সেনে অহা লৰাজনে হৈছে নেকি চাইও বেছিকে
ফন অ ফেন বটো বেছি ললেও হয়
অ কালি মানে পুৰা বৰষুণ আমাৰ ৰাতি ইয়াত
অ ইয়াতে কালি কালিতো মাৰিছে বৰষুণ হয় ত তোমালক তাত এ কি কবা অ মই আৰু ভাবিছো তৰ কেনেকুৱা কৰি যাম ন কালি দি তেতিয়া আছিলো নাই মই আৰু কোনোমতে ঘৰটো পালো আৰু জাননা এতিয়া ঘৰতে আছো ৰবা
উম উম ভাত পানী খালে নে নাই
নাই দেপা নাই কি কি দোকানত গৈছে নে
নাই যোৱা নাই হে কি বুলি উঠিছে আম পাপা দেৰিকে উঠে যে
অ
উঠিছেহে যায় তো হেৰিটন বজা ভাত ফাটিবেলা টাইমতহে যায় ফাটিবেলা টাইমত যায়
কিয় কি তাৰমান আবেলি কি নোখোল নেকি দোকানখন
মানে তেতিয়া ইমান বেছি হেৰি নহয় ন এইটো কাষ্টমাৰ চাষ্টমাৰ ইমান নাহে যে সেইটো কাৰণে ভাতি পেলাই আহো তেতিয়া আৰু
হয় নেকি
অ মানে যায় এটামান বাজত ভাত পানী খাই পিনে যায়গে আৰু
আহ কিবা বেলেগ চিষ্টেম নেকি দোকানত মোৰ যাবলে মান ভুলিব লাগিব হা
কেতিয়াবা সোনকালে যায় বাৰু
অ এনে দোকানত তুমি কোনোবা এদিনা থাকি পাইছা না
মই নাথাকো তেনেকে থানে নাই বাজিলে মই থাকা নাই আজিলে বোলো
অ তানে কিছুমানৰ দেখোন দেউতাকৰ দোকান থাকিলে ছোৱালী বিলাকো দেখে থাকিব দেখোন যায় অ
অ মই মই গৈ পোৱা নাই বাৰু
উম সেইল বহুত দেখিছো ছোৱালী ছোৱালী মানুহ কিন্তু দোকানত থাকিলে কিন্তু কাষ্টমাৰ তামাম তানে দেই
অ হয় বাৰু সেইটো
দেখাত ধুনীয়া হলেতো আৰু তানে
সেইটো হয় বাৰু মই শুনিছো কিন্তু গৈ পোৱা নাই বাৰু মই আজিলে
শুনিছো মানে মই শুনিছো দেখিছো আৰু জানে ছোৱালীবোৰে দোকানত যদি থাকে এই কিছুমান নাহা মানুহ তাতে যাও চাউ অলবা বস্তুটো আগ হা নাই এই মানে এতিয়া এতিয়া মই নাখাওঁ নহয় মই এতিয়া নাই
অ দিয়ক হ'ব দিয়ক নহ'লে মই কাটিঙত যাম
অ ৰবা ৰবা এই অ' অ' দিয়া দিয়া। দিয়া দিয়া, হ'ব দিয়া। দিয়া মই তোমাক ফোন কৰিম। হ'ব? হা আহ আহ কি কৈছা? দিয়া, হ'ব দিয়া।
অ কাটিঙৰ মানে অ পিচত কথা পাতিম দিয়ক